হয়, কি খবৰ আপোনাৰ?
ভাল। তোমাৰ?
মোৰো ভাল। ক'ত পৰা গুৱাহাটীত?
উম, গুৱাহাটীৰে। উম, গুৱাহাটী। এ, তোমাৰ?
মোৰ অৰ্জিনেল গুৱাহাটী।
অ', গুৱাহাটীৰ ক'ত?
গুৱাহাটী মালিগাঁও।
অ', তেতিয়াহ'লে ওচৰৰে।
আপুনি ক'ৰ?
মইয়ো এই জালুকবাৰী।
জালুকবাৰী নি
উম।
পিছে আপুনি কিবা কাম কৰি আছে নে, বিজনেচ কৰি আছে?
নাই নাই এতিয়া বৰ্তমান এনেকুৱাকে কৰা নাই একো।
ব্যৱসায় কৰা
নাই, নাই অ', এতিয়াই এ, পঢ়ি থাকাৰ দৰে আছোঁ আৰু বৰ্তমান।
পঢ়ি আছে? কি পঢ়ি আছে আপুনি?
মাষ্টাৰ ডিগ্ৰীটো কমপ্লিটল হ'ল, এতিয়া ধৰা এতিয়া প্ৰিপ্ৰিয়েচন কৰি আছোঁ ধৰা একজাম বিলাকৰ কাৰণে।
তাৰপিছত আমাৰ কৰি আছা।
তুমি?
বাকী পিছে তোমাৰ ঘৰত কোন কোন আছে।
ঘৰত ফেমিলি আৰু চাৰিটা আছে আৰু য়াতে।
হা হা?
হেল্ল'!
কি ক'লা তুমি?
এনে ফেমিলি বোলো চাৰি চাৰিটা আছে।
অ', চাৰিটা আছে।
উম।
মই কাপোৰহে ব্যৱহাৰ কৰো
অ' ক'ত?
ৰজ আজৰা আজৰা
অ' আজাৰা অচৰতে তেতিয়াহ'লে।
আচলতে জালুকবাৰিৰ পৰা আহে বহুত ল'ৰা- ছোৱালী আহে কিনিব কিনিব।
এহেই কোন খিনিত আছে আজাৰাৰ?
আজৰাতো তোমাৰ ডন বস্কো ইউনিভাৰ্চিটিৰ অপজিত চাইডত।
অ'। কিমান দিন হ'ল কৰিব?
হা, বুজা নায় কি কলা?
কিমান দিন হল কৰিব?
দুকাণ কি বিজনেছ? বিজনেছ তোমাৰ টুয়েটি ফৰ।
ইয়াৰচ?
চৌববিশত
অ', চৈবিশৰ পৰা।
হয়।
উম। বাকী কিমানলৈকে পঢ়িলা?
মই ডিগ্ৰী কমপ্লিট বি টেক অটমোবাইলট কৰিছোঁ।
হা, হা কি কৈছা?
অটমোবাইল ইঞ্জিনিয়ৰিং অট কেট স্পেশালিস্ট।
কমপ্লিট কৰা অ' কমপ্লিট কৰিলা?
কমপ্লিট কৰি পাৰ্ত টাইম কৰি আছিলো চলি আছে মোৰ পি চি কোম্পানিৰ। ডিচি আভণ্টি যে ওলাইছিল যে ডি আৱণ্টি আভণ্টি জাগাত বেলেগ এটা চলি আছে ।
অ'।
মই গুজৰাটৰ পৰা কৰিছো ডিগ্রী পাৰুল ইউনিভাৰ্চিটিৰ পৰা।
তোৰ কেতিয়া পঢ়া সে কৰিছা এইটো
ব্যৱহাৰ।
উ, নাই নাই এইটো যোনটো এপটো আছে সেটো কেতিয়াৰ পৰা হে কৰিলা?
মানে বুজা নাই এইটো
এপটো যে ৰেজিষ্টাৰ কেটিয়াৰ পৰা কৰিলা?
এইটো হ'ল এসপ্তাহ কৰি হৈ গ'ল।
অ'। এই তাৰছ বহুত ঠাইৰ জেগা নহয়?
ত্ৰিছটাই থাকে বেছি ত্ৰিছটা মোৰ পৰা যাব লাগে ত্ৰিছটা তুমি কৰিলোৱা ত্ৰিছটা কৰ কৰিব দিবা বেলেগক
অ ত্ৰিছটা কৰাৰ পিছত
না বেলেগ কৰিব পাৰো ফোন তোমাক
মানে এই যিমান কৰা আৰুল এইটো কথা নাই
হেয়টো ক তেনেক ত্ৰিশটা মোৰ পৰা শেষ হৈ গ'ল তাৰপিছত কোনোবা তোমাক কৰি আছে। খোৱা কৰ বেছি খোৱা কথা পাত
অ অ
বাকী পিছে ঘৰত আছা ন বাহিৰত আছা হা হা ন মাৰ আৰুাৰ ন ন আৰু নাৰ নোৱাৰাৰ নোৱাৰ
এই বেলেগে কৰিলে ধৰা সেইটো কৰিব পাৰি আৰু অ অ ঘৰতে আছো ঘৰতে আছে বোলো
মানে ত্ৰিশটাৰ পিছত ধৰা এই আৰু তুমি কৰিব নোৱাৰিবা আৰু পিছত
নাই নাই নাই ন
আৰু ছে তে তুমি কথ আছা ঘৰতে
বুজাবাই কি ক'লা
অ ঘৰতে আছো ঘ মইো দোকানত আছো দোকানত ঘৰত নাই মই আমাৰ এইফালে অম্ববাচি মেলা হৈ আছে ন চোৱাকালি গৈছো আহিম পূৰা ভিৰ নেকি ৰাস্তা না কেইটাত গৈছিলা
কি কছা
কেইটাত কৈছিলা
চ চাৰিটা মানত গ'লো নেকি চাৰিটা তিনিটা মানত গ'লো চাগে
আহিছ কেইটাত
চেভেন
মোৰ ঘৰটো তাতে আহি তলতহে মোৰ ঘৰ
অ তা তলতে নেকি
হয় মন্দুৰী তলত
অ
তাকে পিছেো তোমাৰ ঘৰত কোন কোন আছে
মা দেউতাৰ ভণ্টি আছে তোমাৰ
মোৰ ঘৰত দেউতা আছে মা আছে মই মোৰ ভাইটি আৰু এ মোৰ দগ এটা আছে চোৱান কৰি নাম চোৱান
ৱাহ
বাকী পিছে দেউতাই কিবা কৰি আছে নেকি বিজনেছ না চাকৰি ন ৰিটায়াৰমেণ্ট বিজনেছ কি বিজনেছ কৰিছে
নাই - নাই আমাৰ ঘৰৰ ওচৰতে।
কিহৰ দোকান?
এনে ধৰ বস্তু জেনেৰেল যিবিলাক ডেইলিটছ থাকে সেইবিলাক।
কি হ'ল?
ডেইলি নিড যিবিলাক থাকে ধৰা বস্তু।
ঘ মানে গ্ৰছাৰী ভাল দ।
উ মতে কৰে
দেউতাৰ ৰিটায়াৰমেণ্ট।
কি কৈছে?
দেউতা ৰিটায়াৰ হৈ গ'ল।
অ- অ - অ- অ।
বহি আছো বহি বহি পেনচ তামোল।
উম,
মোৰ নাইন নাইনটি ছিক্স।
নাইনন্টিন।
নাইনটি ছিক্স।
নাইনটি ছিক্স অ টোটেল লেচ ছিক্স ইয়াৰছ ডাঙৰ হয়।
কিমান?
মৰটো চাচোন তু
এটা লাষ্ট কি পঢ়িলা তুমি?
মোৰ মাষ্টাৰছ ডিগ্ৰী কৰিম বুলি কৰিলো এইবাৰ। এই প্ৰাগজ্যোতিষ কলেজ।
প্ৰিছ কৰি মানে সেইটো শান্তি পূৰ নেকি?
উম, শান্তিপুৰ হলে। তুমি ডিগ্ৰী কৰ পৰা কৰিলা?
মই গুজৰাত বাৰোদা ইউনিভৰ্চিটি বাৰোদা। সেইটো কৰ তাতে ডিগ্ৰী ললো তাতে ডিগ্ৰী ললো। লৈজনেত সো ব্যৱসায়ৰ সোমাই গ মোৰ লগৰ কেইতে শিকাই দিলে ব্যয়ৱসায় কৰিবৰ কাৰণে।
অ বিজনেচ। টো এম বি এ কৰিলে বেছি ভাল।
মোৰ লগৰ কেইটা যিমান আছে ন ত ফাদাৰে এম বি এ বি বি এ এক একো কৰা নাই বছৰৰ হাজাৰ হাজাৰ কুটি টকা টান হ'ব সিহঁতৰ। গুজৰাটী মানুহে ডিগ্ৰী নালাগে গুজৰাটী মানুহে ডিগ্ৰী নালাগে সিহঁতৰ বুদ্ধি লাগে।
উম উম নাই দিয়া মোক।
এই হঁতেও। ল্লাইটোত মানে ৰক্তত আছে ব্যৱসায়ী কৰিব মানে ব্যৱহাৰ কৰিব।
উম। আইডিয়াও লাগে ধৰা আইডিয়া থাকিলে যে কথা নাই।
আইডিয়াটো মানুহৰ লগত থাকে বাট মাৰোৱাৰোৱাৰী মানুহে কিন্তু ভয় খায় আইডিয়াটো ইউজ কৰিবৰ কাৰণে। অসমীয়া মানুহে ভয় খাই ইউজ কৰিবৰ কাৰণে বিহাৰী মানুহে ভয় খাই ইউজ কৰিবৰ কাৰণে। গুজৰাটী যি হ'ব দেখা যাব দ আৰম্ভ কৰো।
উম, সেইটোয়ে লজ হলে কি হ'ব আমাৰ সেইবিলাকে।
কাপোৰৰ ব্যৱসায় মই দুইহেজাৰ চৌববিশত মানে মই ক'লো যে সেইটো মই গুজৰাটৰ পৰা। বগৰী আছে।
অ, তাৰ পৰা গৈছিলা।
তাৰ পৰা আৰম্ভ কৰি কৰি কৰি এতিয়া আছো। বাট তাতে গুজৰাটৰ মৰা মানে খালি ছোৱালীৰ কাপ কাপোৰ মই হ'লচেইল কৰোঁ। আৰু বাকী এতিয়া বৰ্তমান যিমান মোৰ জেনছৰ কাপোৰ, ইউনিচেক্স কাপোৰ আছে, এইবিলাক চব চাউথ কোৰিয়াৰ পৰা আহে। ইম্পৰ্ট কৰি আনো এইবিলাক কাপোৰ। চব ইম্পৰ্টেড কাপোৰ মোৰ এইবিলাক।
অহ, লাভ লাভ হয় চাগে ন?
কাপোৰৰ ছিক্সটি ৰুপিছ, চেভেণ্টি পাৰ্চেণ্ট প্ৰফিট। তুমিও জানা, এই গ্ৰচাৰী দোকান। হা, হা, চাউথ কোৰিয়া?
অ', হলচেল হিচাপত আহে, কেজি হিচাপত আহে নেকি?
এইটো আমাৰ, লৰ্টৰ হিচাপত আহে। লৰ্ট একট্ৰাক এক, ট্ৰাককে আহে। এক ট্ৰেক পৰা ল'ব লাগিব মোক। সেইটো মানে যোনটো বেগ থাকে না টো বেগ হাণ্ড্ৰেড কেজিকে থাকে।
হো, হো।
দাম চাগে, বহুত কমতে হয়?
মাল কেইটাতো দাম কম, দাম বেছি মানে এই ইম্পৰ্ট এক্সপৰ্টত। টেক্স। তাৰপিছত তোমাৰ ফৰেন কাৰেঞ্চিত দিওঁ এইবিলাক পইচা পেমেন্ট-চেমেণ্ট যায়। বত কিবা-কিবি চাৰ্জ-তাৰ্জ কাটি দিয়ে। সেইটো পইচাটো উঠাব লাগা টান হৈ যায়। সেইটো পইচা আমি হ'লচেইলৰ পৰা উঠাব পাৰোঁ। ৰিটেইল কাষ্টমাৰটোৱে নিদিয়ে না। ৰিটেইল কাষ্টমাৰ খালি, জি এছটি দিয়ে আমাক।
অ'।
এতিয়া হলচেল পাৰ্টি সিহটে ল'ব আহে, সিহঁতে গোটেই অসমত মাল যায়, মোৰ অসম। যায়, বিহাৰ যায়।
একো নাই।
অ', ৱেষ্ট বেংগল যায়। এই তিনিটা ষ্টেটত মোৰ মাল চাপ্লাই হৈ থাকে। চাউথ কোৰিয়াৰ পৰা ডাইৰেক্ট সোমাই না। মই আছো আৰুতো মোৰ লগৰ এটা আছে। সি মানে গুজৰাট চাই আছে। মই অসম চাই আছোঁ। এনেকে দুজন মানে চাৰিটা ষ্টেট ভাগ কৰিছে দুজন। নখম বিয়াৰ মোৰ কলকাতা আৰু গুজৰাট আৰ মানে এনেকুৱা হয় ইনভেষ্টমেন্ট দহ লাখ দিলো পাঁচ লাখ মাল তাৰ পিছত গুচি গ'ল। পাঁচ লাখৰ মাল মোৰ আহি গেল। এতিয়া সি কি বেচে, নেবেচে, সি খাই। তাৰপিছত তুই আৰু কথা মতলব মোৰ কথা মতলব
অহ।
কিন্তু আইডিয়াটো মোৰ আছিলে। পিছত ইম্পৰ্ট এক্সপৰ্ট কেনে কি কৰিব লাগে, সেইটো মই নাজানো। সি জানিছিলে। আমি দুজন মিলি আৰম্ভ কৰি দিলোঁ লাষ্ট। মানে ইয়াতে আমি একো পাৰ্টনাৰশ্বিপত কৰা নাই। তাৰ নিজৰ নামত বিজনেছ কৰি আছে। মই নিজৰ নামত বিজনেছ কৰি আছ খালি মালটো যেতিয়া আনিব যিও একেবাৰে একবাৰে লৈ আনো মাল। যেতিয়া, চাউথ কোৰিয়াৰ পৰা আহে। জাহাজত আহে সেবিলাক। জাহাজ মানে আমাৰ গুজৰাটত পৰবন্দৰ প'ৰ্টটো আছে, আদানীৰ তাতে আহে মালটো।
উম।
সেইবিলাকতো ফ্লাইটত নাহে না ট্ৰেইনত নাহে। সেইটোৱে কথা।
কাইলে এয়া, এই ধাৰাপুৰত আছে তোমাৰ ভেণ্ডি।
না না আজাৰা আজাৰা।
অ', আজাৰা।
হয়, ডন বস্কোৰ ওচৰতে।
অহ অ'। এইটোৱে এইটো এপটো বিষয়ে ক'ত গম পালা তুমি?
বুজা নাই।
এপটো যে, এই কাৰয়াটো তুমি ক'ত গম পালা? মানে এপ ফাৰেঞ্চ ক'ৰ পৰা?
কি ক'লা?
ৰেফাৰেন্স এপটো যে এপটো যে ইউজ কৰি আছা হেই ৰেফাৰেঞ্চ ক'ৰ পৰা পালা?
উম, মাততো অহা নাই তোমাৰ কাটি আহিছে কি কৈছা।
বোলো এপটো যোনটো ইউজ কৰি অ, হেল্ল',
হেল্ল',
হেল্ল',